অ', কি কৰিছা?
এইয়া এনে লগৰজনী ঘৰত ওলাই আহিছো, তুমি?
অ', মইও এনেই আছো বাৰু।
অ', অ', ভাত-চাত খালা?
ভাত খালো, তুমি?
খালো খালো, বাকী খবৰ?
খবৰ ভালেই বাৰু, তোমাৰ?
আছো আৰু।
অ', ভাত কিহেদি খালা? ভাত কিহেদি খালা কৈছো।
মাছ মাছ, তুমি?
মই মাংস।
বাহ-বাহ।
বতৰ কেনেকুৱা?
বতৰ বৰষুণে দিব চাগে।
অ'।
তোমালোকৰ ফালে?
আমাৰ ফালেও ৰ'দ দিছিল অল-হেৰি, এতিয়া আকৌ
বতৰটো বেয়া কৰিব যেন লাগিছে আৰু।
অ'।
ডাৱৰীয়া কৰি আহিছে বৰষুণ দিব, দিব নেকি আৰু।
উম, উম।
কেনে?
বাকী ফুৰিব যোৱা নাই ক'তো?
ফুৰিবলে যামহে যোৱা নাই বৰ্তমান।
ক'ত যাবা?
অ', অৰুণাচল ফালে যাম ভাবিছো, কি হয় ঠিক নাই আৰু।
আচ্ছা, পাচ-তাচ বনালা নে কি?
হা?
পাচ-চাচ বনাইছা নে কি?
অ'।
কাৰ লগত যাবা?
লগৰ কেইজনী যাম বুলি কৈছে।
উম।
জেগাটো চেঞ্জ কৰিবও পাৰে গেৰেণ্টি নাই আৰু।
আৎচ্ছা।
তুমি নোযোৱা নেকি কলৈকো?
তেনেকা কতো যোৱা প্লেনিং হোৱা নাই বাৰু এতিয়ালৈকে।
অঁ'
কিবা হয় পাছলে চাওঁ।
অঁ'
যাবতো লাগিছিলেই। অঁ' পঢ়ি আছো।
অঁ'
তুমি?
উম' মই মইও পঢ়িয়ে আছো বাৰু, গৰম বন্ধ দিছে তাক- কে অলপ ফুৰি আহোঁ আৰু।
মোৰ গৰম বন্ধ এনেকেই পাৰ হ'ব। বুইছা।
হাঁ'
মোৰ গৰম বন্ধ বোলো ঘৰতে পাৰ হ'ব শুই শুই খাওঁতে শুওঁতে।
অঁ' ফুৰিব গলে ভাল আৰু, ভাল লাগে নিজৰে।
উম'
বাকী খবৰ খাতি ভাল?
আছো আৰু নমৰি জীয়াই।
অঁ' তুমি এনেই ক'তো যোৱা প্লেনিং বনোৱা নাই?
তেনেকে মানে যোৱা প্লেনিং বনোৱা নাই, পঢ়িব লাগে যে ফাইনেল দিম।
অঁ' হুম পঢ়াটো এদম- এই এনেই পঢ়িবলে মন নাযায়, যেতিয়া পৰীক্ষা আহেটো তেতিয়া ওচৰ চাপি আহিব।
তেতিয়াহে বেছি পঢ়া মন দিয়া হয় আৰু।
উম, তেতিয়া এনেকা লাগে কোনটো পঢ়ো কোনটো নপঢ়ো কোনটো মুখস্থ-
সেইটোৱেহে, এনেই পঢ়িবলে মনে নাযায়। এই বহুত দিন আছে পঢ়িবলে তেনেকুৱা লাগে আৰু।
মইতো এতিয়া ভাবি আছো দে হ'ব ইমান এতিয়াও কিমান ছমাহ নে- চাৰি মাহ নে পাঁচ মাহ আছে পঢ়িম আৰু। লাষ্ট টাইমত ফেয়াৰিটো লাগে যে।
তাকেহে।
উম'
আকৌ, এটা বেয়া দেই। এ- অ যেতিয়া পৰীক্ষা হ'ব ন, তেতিয়া এনেকুৱা টোপনি আহে পৰীক্ষা সময়ত।
টোপনিৰ টোপনি এইটোতো আছেই।
এনেই আৰু টোপনি চোপনি নালাগে আৰু, যেতিয়া পৰীক্ষা আহিব তেত- তিয়াই টোপনি বহুত।
পৰিক্ষা মানে এনেকে এনেকা পৰীক্ষাত টোপনি নাহে, কিন্তু যেতিয়া মেট্ৰিক পৰীক্ষা বা চেকেণ্ডিয়েৰ পৰীক্ষা- এতিয়াতো ছেকেণ্ড ইয়েৰ পৰীক্ষা দিম ন, এই মেট্ৰিক পৰীক্ষা বেয়া টোপনি লাগে।
এতিয়াতো তেনেকুৱা সময়তে বেছি আৰু।
উম'
ঘৰত ভালেই?
আমাৰো ভালে বাৰু?
আচ্ছা!
ঠিকে আছে বৰ্তমান এতিয়া?
উম, উম! মইতো আমাৰ উ তোমাৰ প্লেনিং এটা হৈ আছে বাৰু!
অ'
অ', কাৰ লগৰ লগত যাবানে? ঘৰৰ মানুহৰ লগত!
নাই নাই লগৰ মানে উম লগৰ দুটামান যাব ল'ৰা!
অ'
তিনিটা চাৰিটা মান যাব আৰু লগৰ ছোৱালী যাব আৰু ধৰা তোমাৰ? চাৰিজনী পাঁচজনী মান।
অ'
তেনেকে যাম আৰু।
অ'
ভাবিহে আছো! কি হয় নাজানো আৰু কেতিয়া যোৱা হয়? পইচাও মিলাব লাগে! পিকনিক খাওঁ বুলি ক'লে। তাৰ উপৰিও গাড়ী এখন ল'ব লাগিব। উম', আৰু তেনেকৈ চবৰে, মানে, লৰা-ধৰা তোমাৰ চবৰে বাইক আছে স্কুটি নাই ন,
অ',
এ, ল'ৰা চাগে বেছি নাযায়। ল'ৰা চাগে মাত্ৰ দুটাহে যাব দেই। কিন্তু দুইটাই বাইক, স্কুটি আছে।
বাকী, ছোৱালী কেইজনী নাই চাগে।
অ', ছোৱালী কেইজননে সনেকে স্কুটি বাইক নাই ধৰা। অ', এটা এটা বাইকখনত বাৰু দুজনী বহি যাব পাৰি। হাঁ। কিন্তু এনেকে ভালুকুং চাইডত গ'লে, তোমাৰ মানে, পুলিচ ধৰে ন?
অ',
সেই কাৰণে মানে তোমাৰ তিনিজন বহি যাব নোৱাৰি।
তিনজনতো বেছ এ নোৱাৰে নে, য'তে ত'তে যাবলৈ।
সেইকাৰণেতো গাড়ী এখনতো বুক কৰিবই লাগিব ন। গাড়ী বুকৰ খৰচ, তাৰ পিছত তোমাৰ উ, পিকনিক খাবৰ কাৰণে বাচন-চচন ল'ব লাগিব। খৰি ল'ব লাগিব, মাংস, চাউল, মছলা।
তাকে সেইবোৰতো তাতো কিনি ল'ব পাৰিবা বাৰু।
সেইবিলাকৰে মানে বহুত প্ৰব্লেম হৈ আছে আৰু।
অ', হ'লেও হেৰি, একেবাৰে কিনি লৈ যোৱাটো ভাল আৰু।
সেই ঠাইত নাপাব পাৰো আকৌ, কোনো ঘূৰি নাহে ন?
অ', সেইটোৱে বাচনো লাগিব তাতে।
উম',
আমিও যাম এইকেইদিনতে পিকনিক খাবলে।
আমাৰ একৈশ তাৰিখে যোৱা কথা আছে। অ', একৈশ তাৰিখ নহয়, একৈ তাৰিখ মঙলবাৰ, মানে সোমবাৰে মই নাখাওঁ। মঙলবাৰে মানে ল'ৰাখিনি মাতে মানে, আৰু তোমাৰ বুধবাৰেহে যাব পাৰিম আৰু বাইছ তাৰিখ মানে।
অ', আমাৰ পোন্ধৰ তাৰিখ মানে যোৱা হ'ব। ফুৰিব যোৱাটোতো বেলেগেই আৰু, সেইটো বেলেগকৈ প্লেনিং বনাই থৈছোঁ।
উম।
পিকনিক খোৱাটো বেলেগ আৰু ইয়াত
উম'।
আমি পিকনিক খাবলৈ দৈমাৰ ফালে যাম।
অহ।
জেগাটো ভালেই।
হম?
জেগাটো কৈছো, ভালেই আছে বোলো।
উহ উম। জেগাটো চবে ভাল। পইচা খেল না, পইচা লাগিব চবতে যাবলে।
ততো লাগিবই, এনেও লাগে। আজিকালি বস্তুৰো বহুত দাম হৈ গৈছে আৰু।
উম। সবফালেই পইচা লাগে ঘুৰিব। উম। পিকনিক খাব যাম বুলি ক'লেওঁ হাতত তোমাৰ ধৰা দুহেজাৰ-তিনিহেজাৰটো লৈ যাবই লাগিব, এনে কষ্ট।
অ', লাগে। অলপ বেছিকৈ লৈ গ'লে নিজৰে ভাল আৰু। অসুবিধা হ'লে তেতিয়া চিন্তা নাই।
উ।
ঠিৰাজ এনেকৈ হ'লেও আহিব পাৰি।
উম'।
কিবা যদি পইচা কম হৈ গ'লে, প্ৰব্লেম হৈ গ'লে, দিগদাৰ হৈ যায় নহয়।
আৰু কিছুমান জেগাত নেটৱৰ্ক ও নাপায়।
এতিয়া কি কৰি আছা?
হা, হা?
এতিয়া কি কৰি কচু।
এতিয়া এনেই লগৰ বেষ্টপেজনীৰ ঘৰলৈ আহিছিলোঁ।
অ'।
কিনো কৰিম, ঘৰত কিমান থাকিম আউ।
তাকে, ঘৰত থাকি থাকি আমনি লাগি যায় আৰু।
আ, আমনি মানে বহুত আমনি লাগিছে, মই শুওতে যায়।
দোকান
মো শুওঁতে যায়।
অ'। শুব লাগে আৰু অলপ। ফুৰিবও লাগে, শুবও লাগে।
কি কয়- ক'ত গ'ল?
হা? হা?
তোমালোকৰ মাহত ক'ত গ'ল কৈছো?
মা ঘৰতে আছে।
অঁ,
তোমালোকৰ,
কোন কোন আছে তোমালোকৰ ঘৰত
আমাৰ ঘৰত মা-দেউতা আৰু আইতা।
অঁ,
তোমালোকৰ,
আমাৰ মা-দেউতা, ভন্টি, মই আইতা, ককা আছে।
মা মানে ফেমিলি ডাঙৰ।
ডাঙৰে বাৰু অলপ
ভালে লাগে চাগে ঘৰত থাকি বেয়াটো নালাগে।
অ নেলাগে। নাই আইতা ককা থাকিলে ভাল থাকিলে ভাল লাগে আৰু
উম। তাকে দিয়া হ'ব পাছত কল কৰিম ন আইতা আছে।
অ অ হ'ব দিয়া।
হ দিয়া।